অ' হেল্ল!
অহ।
কি ক কি অ' শুনিছোঁ, কি কৰিছে?
এয়া বহি আছোঁ, আজৰি-বিজৰি হৈ।
অহ।
তুমি ফোন কৰিছিলা, মই আকৌ নাই। অ' চাহ খালোঁ।
ফোন কৰিছিলোঁ আপুনি কবাৰ সকামলে গ'ল।
অ প্ৰথমতে ছটাতে বাগানলৈ গলোঁ, গৈ আহি পেলাই সকাম আছিলে সকামলৈ গলোঁ, তাৰপা ঘুৰি আহি কাপোৰ অসোপা চাৰফত দিলোঁ, দি পেলাই ধুই পেলাই আজৰি হৈহে মই ফোন লগাই
অ মোলৈও ফোন লগাছিলে মই এতিয়া এই ওচৰ খুৰাহঁতৰ ঘৰত হেৰি আছিলে, সকামো আছিলে, বাৰ্থডে এটাও আছিলে। এইটোকে পিন্ধি যাওঁ নেকি? এ ভাত খাবলে গলোঁ আৰু।
অ কি খুৱাইছে বাৰ্থডেত?
বাৰ্থডে এই মাছ-ভাত।
অ অ থাকিবানে কেইদিনমান নে আহিবা?
নেথাকো, কাইলে মানে যামগে বুলি ভাবি আছোঁ। এতিয়া জানো কি হয় নে কাইলে নহ'লেও পৰহিলৈ যাম আৰু।
মালিকৰ সতে গ'লা?
নাই মই অকলে আহিলোঁ, ভোকপুৰৰ পৰা।
অ।
মানুহজন কামলে কামলে গ'ল আৰু ভোগপুৰলৈকে একেলগে আহিলোঁ বাৰু।
অ' অ'।
তাৰপা সেইকখন গাড়ীত উঠি মই অকলে আহিলোঁ। তাৰপা আকৌ অ ভালেই, হৱাজান পাই ভাইটিয়ে আকৌ লৈ আহিলৈগে।
অ হৱাজানৰ পা সোমাব লাগে?
অ' হাৱাজানৰ পৰা এক কিলোমিটাৰ মান আহিব লাগে।
উম হ'ব।
অ ভালেই।
উম। চবকে মাতিছে চাগে বাৰ্থডেলে?
অ চবকে মাতিছে।
অ।
চবকে মাতিছিলে বাউ
অহ
সৰু ল'ৰা ছোৱালী নে ডাঙৰ
ছোৱালীজনী এইবাৰ তুলনী বিয়া হৈছে বাৰু এবছৰ নাই হোৱা তুলনী বিয়া হোৱা
অহ অহ তাকেহে তোমালোকৰ তাত চাগে ৰুই হ'লেই
আমাৰ আধা আধি ৰুব হ'লেই
অহ
আজি নাই দিয়া বাউ বোকা আমাৰো আজি সকাম অকণ আছে ৰাতিকে সেইকাণে বোকা আজি নিদিলে
অ তুমি অকণমান আঁতৰি থাকিবাচোন দে মাতটো উঠি আছে বেলেগৰ উম হা কি অ নাম গোৱা নে কি পুথি পঢ়া নে কি
পুঠি পঢ়াইহে আছে
পাতিছে অ উম তাকেহে আমাৰ ইফালে একেবাৰে আজি পুৰা ৰ'দ দিছে হেল্ল' হেল্ল'
উম পাতিছে ৰাতি পাতিছে
আমাৰ বোলো এইফালে পুৰা ৰ'দ দিছে আজি
ইফালেও দিলে পুৰাছে একদম
অ তাকেহে ৰ'দ দি আকৌ আউ অকমানতে আহে আহে লাগে আৰু অকমানতে আহে হে লাগে বোলো কথাটো ভালকে শুনা নাই হেল্ল'
নাই শুনা
অ এতিয়াহে শুনিছো অথনিৰ কথাবোৰ ভালকে নাই শুনা অকমান আগত শুনিছো অ
শুনি আছো
অ অ শুনিছো এতিয়া হেৰি বোলো এতিয়াই ৰ'দ দি পেলাই আৰু অকণমানতে আহিবই
উম অ এতিয়া শুনিছা নে নাই অ এতিয়া চোতাললৈ ওলাই আহিলো বাউ
অ গাজি গামুৰি বোলো আহিবই আৰু অকণ বতৰ যিহে
উম আপুনি সকামত কি খোৱালে আপোনালোকৰ সকামত কি
সকামত কোমল চাউল দৈ গাখীৰ চিআ কোমল চাউল দৈ গাখীৰ চিআ সেয়াই
উম উম আমাৰ ভাত নগোটাই যে
তাৰ
চবেই
অহ
উম, তেনেকে গৰমটোও ভাল হৈছে আৰু।
উম।
গাখীৰ খাবলে। গৰমটো তাকে, উম।
ভালে হৈছে বাউ
ঘৰত ৰুবলে গৈছ যাবা নেকি? ঘৰত ৰুবলে যাবানে?
হেল্ল'!
হেল্ল'! অ', ঘৰত ৰুবলে যাবানে? অ
মাটি ৰুবলে।
মাটি নে?
অ', মাটি। মাটি ৰুবলৈ যাবানে?
হেল্ল'!
অ', মই শুনি আছোঁ।
হেল্ল'!
মই শুনি আছোঁ, হেল্ল'! মই শুনিয়েই আছোঁ। মই শুনি আছোঁ, শুনিচা নাই? হেল্ল'!
হেল্ল'!
মই শুনিয়ে আছোঁ। মই শুনিয়ে আছোঁ। এ, মই শুনিয়ে আছোঁ। হেল্ল'! হেল্ল'! আছোঁ হেল্ল'!